হেল্ল'।
অ' শুনিছা?
অ' শুনিছো।
হেল্ল' শুনিছা? হয়, মই কলো নেকি তোমাৰ পাৰ্চেলটো ল'লা?
অ'। নাই। জানো ৰিচিভে নকৰিলে! ফোনটো, ফোনটো ৰিচিভ কৰা নাই।
হ'ব। আজি নাচিলেই নেকি মোৰ!
মেছেজ আহিব লাগেত' ডেলিভাৰী নেকি মেছেজ আহে।
তাৰ মানে পাৰ্চেলৰ পৰাই হয়। দাৰেক ই কাৰৰ পৰাই মেছেজ আহিছে। কিন্তু মই আজি ডেট নাছিলে অ। মই গৈ চাইছো গৈ তা'ত ডেটো নাই। কিন্তু মোৰ- দিছো নকৰিলে জানো কি হল। হেল্ল'
হয়, কোৱা?
তোমাৰ ৰোমত - কেইজন থাকে? চাৰিজন। চিৰিংঙ ত থাকা নে চিন্দৰত থাকা তুমি?
চেয়াৰ ৰিং, চেয়াৰ ৰিং বহুত থাকে। তিনজন, চাৰিজন নহয়। কিমান থাকে জানা?
তোমাৰ-
তেৰ'ৰ জনী।
কেইটা থাকে?
হয় নাই
তেৰ'ৰ জনি।
অঁহ।
বাপৰে বা' ইমান ছোৱালী থাকে নেকি।
উম' ডাঙৰ হ'ল টাইপৰ।
আৰু খানাটো সিহঁত তি নিজে দিয়ে না বনাব লাগে?
সিহঁতি নিজে দিয়ে। হোষ্টেলত আমি পেমেন্ট দিব লাগে।
কিমান লয় মাল্টি হোষ্টেলত?
আঁহ ছিক্স থাউজেণ্ড, ফাইভ হণ্ড্ৰেড।
হা আঁ
কি' কি কৈছা?
মাতটো ভাল কে অহা নাই।
কি কৈছা?
মাহ পৰা ছয় হাজাৰ পাঁচশ হাজাৰ লয়
অ।
আনা দি গ
অ, খানা থ কা, চপে। ইনক্লুড কৰিলা।
ঠিকেই আছে। তাৰপিছত ঘৰত কেতিয়া যাবা?
ঘৰ, গৰম বন্ধত যাম।
ব ব
হা?
তেতিয়া ল যোৱা ন
আগষ্টৰ ফাৰ্ষ্ট চালকে
হয়।
মানুহ
কি?
কিমান দিন বন্ধ বোলো?
এই, মাত্ৰ এসপ্তাহ।
আমাৰ ব্যৱসায়টোত একো বন্ধ-চনধয়ে নাই।
উম। বাকী এতিয়া গৈ আছা, কলে?
কোন মই?
উম।
মই এ গুদানত আছো।
অ,।
দোকান যোৱা নাই। গুদামত কাম থাকে ন, কাম-চাম কৰি আছো ষ্টক চ
অ।
দোকান ত যাম, দচটাত যাম।
অ', মানে ঘৰলে অহা যোৱা কৰা?
নাই, ইয়াত থাকোঁ।
অ'।
আজৰাত আজ ৰৰুম লৈ
বেছি দূৰ নহয়, তো মালি গাঁৱলে।
মালিগাঁও পৰা আহিলে বেছি দূৰ নহয়।
হা?
ফে জাম কেতিয়াবা টেফিক জাম থাকে। বহুত বৰষুন দিয়ে। বাৰো ঘৰত মন নাযায় আৰু ষ্টাফ থাকে ন। না ইষ্টাফ কেইটা ৰোম দি। বয়খ সাঁচি এ ৰোম লৈ, ইষ্টাপ কেইটা দিব। বাৰি মত হেইৰাম লাগিলে।
উম হু।
বৰষুণ দিব। চাগে আৰু।
অ বৰষুণ, বতৰ বেয়াই।
মই অচ মতত বৰষুণ দি থাকে। এ খিনি দেখলে। অ আহি পাইছো মই ৰানিং খেলত।
অহ অ। উ
ইমান বেছি। যোৱা হেইখনি মাজে মাজে অহা যোৱাও।
অ। বাকী বাৰ লগত কি পাতিলা নো ইমান?
বাৰ লগতে। পাই কথা পাতিছো। বাৰ কোন থাকে, মই। এনেকে এনেকে। চা। কল কৰিব নিদিয়ে, ঔ। কাম কৰব নিদিয়ে দেউতাই গালি পাৰে, নাপাৰে, এইতো ভালে কথা তোমাৰ, লেওঁৰি টাৰগেট চলিছে টাৰগেট। ফকাচ কৰা। এক চেৰেল পলিতি আৰু পৰীক্ষা দিব বোলে এক্সাম দিয়ে বোলে।
অ অ। তাৰমানে দেউতাই কৈছে ন তাৰমানে যেতিয়া এটা বস্তুৰ ওপত লাগি আছে, তেন্তে আকৌ বেলেগলে কীয় মাথা মাৰিব লাগে ন।
সেইটোও কথা বা মাইনুটোৱে দেছেচ হৈ যাব ন দিছেগ হৈ গলে ক'ত। পাৰিবহি আৰু সিআৰ বোলে ইনকাম চৰ্চ লাগে, সেইটো। ছোৱালী ডাঙৰ ছোৱালী বোলে।
উ
আজিকালি মানুহটো পইচা টকা অলপ লাগে। এই লাজ পাই নেকি তুমি চাগে ঘৰৰ পৰা পইচা লোৱা নাই।
উম।
তোমালোকৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত দেউতা, মা, বা, মোৰ ভাইটি আৰু এটা চোৱান আছে দৌৰি এটা তাৰ নাম চোৱান!
উম।
চৱান মোৰ লগত থাকে আজৰা। চ মোৰ মায় ভয় খায় চোৱানৰ সেইকাৰণে মায়ে কৈছে তই ইয়াক লৈ যা তাৰপিছত তোমাৰ ইফালে ৰাণীত কিবা ইয়াতে কিবা ব্যৱসায় তোৰ ৰাণী তোমাৰ যোনটো একলেন যোনটো ৰাস্তা আৰু এ কিবা জোগা তাৰ মতে পাহৰিলোঁ নেকি
কপিলি
হেল্ল কি? কি? কি কলা জেগাৰ নামটো অ কপিলী কপিলী হয় হয় হয় তাতে কিবা বোলে ফুৰা জেগা আছে বুলে মই নাজানো বোলে মোৰ লগৰ কেইটা গৈছে ভাল জোগা আছে ফুৰিবৰ কাৰণে
ন অলপ ৱাটাৰ ফলত প আছা
সেইটোৱেটো কথা এইবিলাক জাগাও আছে আমাৰ গুৱাহাটী
সৰু ৱাটাৰফল বেছি ডাঙৰ নহয়।
পাব্লিক ৱাটাৰফল নে কি।
পাব্লিকে আৰু
হা হা।
আমি মই এবাৰেই গৈ পাইছো লগৰ খিনিৰ লগত গৈছিলো জেগাটো অলপ ৰিস্কি টাইপৰ ছোৱালী মানুহৰ কাৰণে
বুজা নাই কি কলা।
জেগাতো অলপ ছোৱালী মানুহৰ কাৰণে ৰিস্কি টাইপৰ
তুমি
উম। আৰু আৰু তাত বহুত এক্সিডেন্ট হৈ থাকে মানুহ বিলাক বহুত মৰে পিছল খাই
অ হয় নি।
তহ বহুত চুনচান টাইপৰ জেগাটো যাবলে
পোৰা চোনচান নেকি
অ তাৰমানে অ ইফালে যোনটো আধাৰ মানে বহুত দূৰ বহুত খিনি দূৰতে মানুহৰ ঘৰ চৰ নাই অকল জংঘল আছে
সেইকাৰণে আমাৰ ইমান যাব নিদিয়ে
উম
বনে সটো এটা কংচন জাৰ কথাটো
অ হ'ব দিয়া
কি কলা
ছ উমহ হ'ব দিয়া
তুমি এতিয়া কিবা কৰিবা নেকি কাম চাম
ঠিক আছে হ'ব তোমালোক ৰেষ্ট চেষ্ট কৰা অলপ ৰেষ্ট কৰা তুমি